হেল্ল' অ 'ক কিবা নেটৱৰ্ক প্ৰব্লেম হৈ আছে।
শুনিছ ভালকে
শুনি আছো।
অ, কি খবৰ?
আছো আছো চলি আছে।
কি কৰি আছ?
আৰু নেটৱৰ্ক ভাঙিছে আহ অ'' সেই তোৰ মই ভাত খালো ৰ অলপ আগত,
অ- অ -অ এই নেটৱৰ্কৰ নেটৱৰ্কৰ ইুছু। তুদি আছে। হ'ব আৰু শুনি আছ এতিয়াতো টো শুনি আছ
উম, শুনিছোঁ-শুনিছোঁ।
অ, আৰে শুননা মই কথা এটা ক'বলৈ ফোন কৰিছো ছিলো। কি কয় তইতো তো এতিয়া জিম মাৰি আছ তই এক্সেচাইজ কৰি আছ ভালকে আৰু ডাইটতো তো মেনটতিন ঘৰি আছে জানো। গম পাওঁ মই এতিয়া তি থ্ৰী এ থ্ৰী-থ্ৰী-থ্ৰী এড হাফ ইয়েৰছ মান হবলাগে টো মাৰি থকা থাপিও মানে সেইটো লেভেলত মই গ্ৰেইন কৰিব পাৰা নাই, মই কি কৰিলে ভাল হব? অলপ মন ইডিয়া দে চোন?
তই প্ৰথম কথা গেমিঙ কাৰে তিনটা ফেজ ইম্পৰ্টে টোপনি খোৱা লোৱা আৰু একাৰচাইজ। এই কামেলি খোৱা বোৱাৰ টোপনিটো মেই তই যদি ভালএমাউন্টত প্ৰটিন খোৱা নাই ত গেইন নহয়। আৰু অনলি প্ৰটিন নহয় ফেট চব ভালকে হব লাগিব। কাপ চাপ কাৰ্বহাইড্ৰেট। ফালে ভাল-ভাল-ভাল পৰ্যন্ত ফেটজ আৰু প্ৰতিনটোটো মেইন হয়।
উম,
এয়া তই যদি আহ তিন বছৰ কৰিলি তই নহ এইটো অলপ চিন্তনয় বিষয় ইমান বছৰ কৰাৰ পিছত যদি হ'ব লাগিছিল কিবা অলপো হোৱা নাই নেকি ইনক্ৰিজ ভালকে।
ন অলপ চলপ হয় এনেকুৱা নহয় যে বহুত ইনক্ৰিজ মানে যিখিনি মানে গেইন হ'ব লাগে সেইখিনি মানে হৈছে কিন্তু এতিয়া একচেছ লেভেলত হোৱা নাই আৰু দাই ইম্পেক্ট পেলাই ন তেওঁ
জিম ট্ৰেইনাৰ-ট্ৰেইনাৰ টো বা কেনেকুৱা? আমাৰ জৱখন ভ কৰে ই থ ল
উম, উম, ম, মম অ', ক?
ব্ৰেকফাষ্টৰ টাইমত প্ৰ'টিন ৰাখিবি এটা লাঞ্চত প্ৰটিন অলপ ৰাখিবি। দিনাৰত মা মাংস তমান যি ৰাখে ৰা থাক দিবি বেলেগে নাখালাো খাবি মানে অলপ। আৰু যদি বেছি হেভি ৱৰ্কআউট কৰো। মাংস মাংস মাছ বা খাবই লাগে পনীৰ যি নাও নাখাওঁ কিয়। আৰু পুৰা এই এটাহে পায় ৱেইট জোখা মেচিন এটা পায়। ওৱেট মানে খানা খানা য। খানা। সেইটো সেই গ্ৰাম গ্ৰাম। লৈ লবি এশ গ্ৰাম দুশ গ্ৰাম। অকণমান খাওঁ। বেছিকে খাব লাগব আৰু বেছিকে। খালেহে তোৰ আৰু এই হ'ব পানী খাবি পানী পানীটো মেইন দেই যিমান খাওঁ সিমান ল পানী খাব লাগিব।
উম ন পানী খাওঁ পানী নোখোৱা নহয়। পানী খাওঁ দুই লিটাৰ, তিন লিটাৰতটো হয় বাৰু ডেইলি এতিয়া গৰমৰ দিন কাৰণে হয়। দুই লিটাৰ, তিন লিটাৰ ঠাণ্ডা দিনত ইমান নহয় দেৰ লিটাৰ মানে হয় এক লিটাৰ। তাৰ মান হয়।
অ গৈছো।
উম। তই কিমান মান খাৱ?
মই তিন লিটাৰোৰ ইয়াত টোৰ ওৱেট কিমান হিচাপে সেই ওৱেইট হিচাপে তোৰ পানী হবো। কাৰোবাৰ যাৰ ওৱেট বেছি পানী বেছি হৈ যায়। মই তিন লিটাৰ খাওঁ।
অ, ' অ', অ', তিন লিটাৰ হলেও ঠিকে আছে বাৰু।
মোৰ এক লিটাৰ শেষ হৈ যায় ঘৰত এনেকে এক এক লিটাৰ দুই লিটাৰ হৈ এনেকে পৰিলো আৰু ই লিটাৰ ঘৰত।
অ উম। বুজিছো বুজিছো।
আৰু তোৰ সেয়ে কৰবি টোপনি টোপনিতো কেনেকুৱা তোৰ টোপনিতো ডিপেণ্ড কৰে।
টোপনিটো ইমান ভাল নহয় মানে হয় যদিও ইমান ভালকে নহয়। মছালা পাঁচ গুন্ধা। ছয় ঘন্টা মানহে টোপনি হয় তাতকে বেছি নহয়ে।
জিম কেতিয়া যাৱা ৰাতিপুৱা নে ৰাতি।
মই জিম। ৰাতিপুৱাই যাওঁ কেতিয়াবা যদি বোলে নাই ৰাতিপুৱা উঠিব পৰা নাই কিবা। কৰিব পৰা নাই তেতিয়া হ'লে গধূলি সময়ত যাওঁ। কিন্তু মানে এনেই পৰাপক্ষত ৰাতিপুৱাই যাওঁ আৰু।
অ তোৰ টোপনি যদি কম হয় তে মই হে কৰো তই এই ইভিনিঙে তই যাব লাগে মোৰ হিচাপত।
ইভিনিং যাব পাৰি কিন্তু ইভিনিং গৰমো লাগে আৰু মানে। দিনটো চাপজ তোৰ কষ্ট হল কষ্ট হোৱাৰ পিছত তই যদি টোপনি মাৰিব কাৰণে ভালকে নোৱাৰ ন নোৱাৰি পেলাই যদি তই যদি জিম যাৱ। আগৰ লাগে না বহুত? এ ', শেই কাৰানে!
ভাগৰ লাগে বাৰু কোনটো এতিয়া উপায় নাই। জিম- জিমটো সেনেকুৱা বস্তু কনচিষ্টেঞ্চি মেইন ৰেগুলাৰ কৰিব লাগব যিমানে ভাগৰ নালাগ ক আধা ঘন্টা হলে কৰি আহিব লাগিব ত মোৰ মন যায় কেতিয়াবা মে নামাৰ নেকি আজ ঘৰলৈ আছিলো। একদম এক্সেচিভ কাম থাকিলেহে নাযাওঁ। আৰে', আজি বহুত দেৰি হৈ গল জিম য টাইম নাই আৰু দেৰি হৈ গল ৰাতি হৈ গ'ল এতিয়া নাযও।
উম- উ - উম -উম নাই মই মাৰি আছো জিমটো এক এ এনেকুৱও হ'ব পাৰে মানে যে খোৱা লোৱা হিচাপে জিমটো টো মাৰাটো বেছি হৈছে! একেচিভ হৈছে সেনেকুৱাও হ'ব পাৰে একচুৱেলি। আৰু কুলদীপ আৰুদিব্যাৰ আৰু ক -কুলদীপ আৰু কুলদ্বীপ আৰু কৌশিকে যিমান মাৰে ময়ো তেনে সিমানে মাৰিব যাওনাা ব সিহঁতৰ ৱেইটটো মোতকে বেছি হয়।
ৱেটলৈ কথা নাই তই যিমান ৱেট আছে সিমানকে বেছি উঠাব পাৰ কিন্তু কথাটো হ'ল কনচিেটল জিম যাই আছ নে নাই আৰু টোপনি কেনেকুৱা হৈছে কাৰ কেনেকুৱা সেইটো এক কথা আৰু এক্সাৰচাইজ কিমান মাৰি আছ নম্ব অ একাইজ যদি বেছি হৈ আছে? অভাৰ- অভাৰ হৈ যায় অভাৰ চিম বুলি কলে বেয়া মাচালৰ পাম।
আহ', তোৰ চেদিউলটো কেনেকুৱা তই গেপিং দিয় নে নিদিয়?
মই বদিয় থাকে কাৰ্ড খ আমাৰ মানে কাৰ্ড দিয়ে ছাৰে। ছাৰে এতিয়া ট্ৰেইনেৰে প্ৰত্যেকেটো ফৌৰটি ফাইভ ডেজৰ কাৰণে এখন কাৰ্ড দিয়ে বৰ্তমান মোৰ জোনখন কাৰ্ড চলি আছে কাৰ্ডখন মোৰ সপ্তাহত দুদিন গেপ। আৰু ৰবিবাৰ তুমিা তিনদিন ৰবিবাৰ ৰবি
বাকী পাঁচদিনে তাৰমানে তই কৰ
পাঁচ দিন নালগাই টি ৰবিবাৰ ধৰি তি দিন বাকী চাৰিদিন ৱাৰ্কআউট কৰো মই।
অ',
গৰমৰ কাৰণে অ', দিগদাৰ হয় দেছোন উপায় নাই অ মই মানডে হে কৰো। ঞজ ল মানডেষ্টাৰ বেগ তাৰপিছত টিউজডে টউজডে লেগছ মাৰো। তাৰপিছত গটাৰ পিছত ৰেষ্ট লো তাৰপিছত নেক্স দিনাখন থাৰচডে হ'ল থাৰডে আহিম আৰু চল্ডাৰ তৃাইচেপ বাইচেপ
অ', উম',
আৰু অলপমান বেলেগ ধৰণৰ গাৰ্ডখন এইবাৰ এইবাৰ এইবাৰখনো অলপমান বেলেগ ধৰণৰ।
পুৰা এক্সট্ৰিম লেভেলত মাৰ
এইবাৰখন ছয়টা চছেট দিছে তোৰ বাৰ্বল স্কোৱাড ছয়টা চেট ইফালে মোৰ কি কয় জেগা এটা মেইন মেইন কম্পাউণ্ড এক্সাৰচাইজ হৈ গ'ল এইটো কি আছিল ড্ৰয়িং ছয়টা চেট চেষ্টৰ ছয় চেট।
অ, উম, মোৰতটো মোৰতো নাযায় বাই ছয়টা ছয়ত মোৰ নাযায় মোৰ। কিমান যায় হাৰ্ডলি মই তিনটা মানে মাৰিব পাৰিম।
হেভি মানে কি তই লাইট-লাইটৰ পৰা হেভি যাব লাগিব সনেকে মিলাব লাগিব ছটা ছেট এাৰ্জ এনাৰ্জিটো বাচিব লাগিব ন। ছয়টা ছয় নম্বৰ চটলৈ। এনেকে মাৰিব লাগে।
আমাৰ এক্সুৱেলি হেৰি ট্ৰেইনাৰ খেলি মেলি আমাৰ ট্ৰেনাই নাই ন আমি যেনে তেনে মাৰি থাকো, সেই কাৰণে হৈছে।
আহ-আহ,
উ, আৰু গাইড কৰিবলে মানুহ নাই যে কোনে মানে আমাক ভালকে ডাইটিং প্লেনটোও বনাই দিয়া নাই। কোনো। যি কৰো নি নিজৰ-নিজৰ দমত কৰি আছো নিজে তেনেকে মন যায় তেনেকে কৰি আছো। মাজতে-মাজতে মই ক্ৰীয়েটিনো খাইছিলো কি ক্ৰীয়েটিনটো খোৱাৰ পিছত কি হয়? পানী কমকে খালে গোটে মুখ চুু শুকাই থাকে।
অ,
সেইটোৰ কাৰণে মই এৰিলো মাজতে ই ক্ৰীয়েতিন টো এতিয়া আৰু খোৱা নাই।
এইটিনটো লৈছো। উম, এন আৰ চি বাৰে এমনা ব়ে দৰো আছে
উম,
উম এছেটো চব গাব
তহঁতৰ জিমট তহঁতৰ জিমট মেইন কে কি জানানে মানে আমাৰ জিমটকে ফিজটো অলপমান বেছি হয় ন সেই কাৰণে লোৱা নাই।
উম,
নহ'লে তো কথাই নাছিলে।
আহল জ দে প অলাইন গলে বেমাৰ হ'ব।
উম, লোৱা ল'ম-ল'মটো লম লমটোতো ইচ্ছা যায় যে একেলগে গোটেই কেইটা এক্সাৰচাইজ কৰিলে ভালো লাগে দেচোন মটিভেশচনো পোৱা যায়। আগতে যেতিয়া আমি নেহৰু ষ্টেডিয়ামৰ ইয়াত কৰিছিলো তেতিয়া কুলদীপ, মই আৰু কৌশিক তিনটাই মাৰিছিলো ন একেলগে অকলে অকলে পুৰা মাৰিছিলো ভাল লাগিছিলে তেতিয়া। এতিয়া কি হয় কোনোবা এটা নোযোৱা হয় ৰল কোনোবা এটা যোৱা হয় আকৌ কোনোবা এটা নোযোৱা হয় এনেকুৱা হৈ থাকে কাৰণে বাদ দিলো আৰু।
উম।
যদি দেহা আছে তেহে বেহা আছে।
মই বচ ফিট থাকিব বিচাৰো। মোৰ মেইন কথা হল মই ফিট থাকিব লাগে বাছ। ফিট থাকিলে আৰু কথা নাই আৰু
আজিকালি চববে কৰে মানে বেমাৰ আজাৰ বাচিব কাৰণে চব ফিটনেচ ফ্ৰীক।
উম। থাকেতো।
কি কবি এইফালে এই লবি। এ - এইটো খোৱাব পন্তা ভাতটো খুৱাব পাৰে। পন্তা ভাত টো ভাল আছে
পানী ধালা ভাত খাওঁ মাজে মাজে খাওঁ। খাই আছো বাৰু। সেই - সেই - সেনেকেই অলপ চলপ ৱেইটটো গেইন হৈছে নহ'লে নাহে।
উম। পইতা ভাতটো খাবি তাৰ পিছত গাখীৰ খাবি গাখীৰ।
উম। উম। উম। দে হ'ব দে তেতিয়াহলে। উম। উম। উম।